হেল্ল'!
হেল্ল'?
অ' শুনি আছা নে?
হেল্ল'? উম।
শুনি আছা।
ইয়াত আহা।
হেল্ল', শুনি আছা নে?
হেল্ল'?
হেল্ল'! কোনে আছা নে?
অ' শুনিছা।
হেল্ল', অ' মই শুনি আছো। অ' মই শুনি আছো। উম। অ', অ' খালো, এইমাত্ৰ খাই আহিছো।
উহু উহু, বৰষুণ দিছেনে নাই আজি। উম, উম খালো।
ইয়াত বৰষুণ দিয়া নাই।
কি কোৱা আমাৰ ইয়াতে আজি ৰাতিপুৱা বৰষুণ, দিনত পৰা ৰ'দ, একদম টিকাফটা ৰ'দ। আকৌ ধৰা তিনটামান বজাৰ পৰা আকৌ বৰষুণ।
অহ'।
এতিয়াও দিয়ে আছিলে অলপ আগলৈকে, এতিয়া নাই আকৌ ৰাতিপুৱা দিব। কথা নাই বাৰু।
নাই, নাই। আমাৰ ইয়াত বৰষুণ দিয়া নাই বাৰু দেই।
তোমালোকৰ তাত? হেৰি সূৰ্য, পুৰা হেৰি হৈ আছে।
তাকে ইয়াত ইটা-ভাটা আছে ন?
উম।
ইটা-ভাটা থাকিলে বোলে বৰষুণ নহয়।
উম মানে ইটা-ভাত দেখিছানে, ওখ ন বহুত।
উম।
সেইকাৰণে মানে বৰষুণ নিদিয়ে তাত।
কিছুমানে কিন্তু কয় যে, হেৰি বুলি কিবা কৰি মেলি কৰাই বুলি।
উম।
অহ'।
হা?
হ'ব পাৰে।
তাকে হে।
কেতিয়া হ'লেও দিয়াচোন বৰষুণ নহ'লে কিবা ভাল লাগি থাকে ন। আমি এইবাৰ মানে ডাৱৰ বিস্ফোৰণ ণ বহুত হৈছে যে তোমাৰ তাত বেকগাউড চাউণ্ড গলে মোক ক'বা হা।
অ', অ', মোৰ পৰা গ'লো ক'বা উ
অ অ আমাৰ এইবাৰ যে ডাৱৰ বিস্ফোৰণ বহুত হৈছে ন! সেইকাৰণে মানে ইয়াত বৰষুণতো বহুত হৈ আছে মানে ধৰা জানুৱাৰী মানৰ পৰাই বৰষুণ আছেই আৰু ক'ব গ'লে।
উম তাকেই
আগতে ধৰা মা পুহ মাহত মাঘত মাঘ, ফাগুনত বৰষুণ নাথাকে। কিন্তু এইবাৰ বাপৰে পুৰা মছল ধৰা
এইবাৰ বাৰু গুৱাহাটীত মানে মই জানুৱাৰীৰ পৰা নায়েই ন!
উম
সেইকাৰণে ইমান এটা গম নাপাওঁ।
অ এইবাৰতো উম বিহুৰ বিহুত টাইমতো বৰষুণ দিছে দিয়া মানে কুঁৱলিৰ বৰষুণটো যে
উম
খুব
কুলাৰ টো লগাই থোৱা থাকিলে বৰষুণ দিছে নে নাই দিয়া গম পোৱা নাযায়। কাৰণ মানে কি হয় কুলটো দি থাকিলে মানে পুৰা ইয়াতো পানী পৰি পানী পৰা শব্দ এটা হৈ থাকে ন
অ', অ'।
সেইকাৰণে গমেই নাপায়।
তোমাৰ গা নিবিষাই কোলাৰ লৈ
গা কিয় বিষাব।
মোৰ কলাৰটো মানে দি যদি শুই থাকো যিটো ভাজে সোম ধৰা ধৰা ত ভাছত শুই তাৰ পাছত সেই ভাচটো মোৰ পৰা বিষ উঠাই। আকৌ নেক্স বেলেগ নাজানো, মোৰ মানে হেৰি নহয় আৰু মই মানে বহুত ঠাণ্ডা মোৰ সহ্য নহয় মোৰ ধৰা, এচি টো যদি মই বহুত টাইম আছো মোৰ ভৰি একদম মৰা মানুহতকেও বেছি ঠাণ্ডা হৈ যায়।
অ', অ', মোৰো বাৰু বেছিকে ঠাণ্ডাতো মানে ইমান হেৰি নহয় যে তে মানে মই পাৰো।
অ', তাৰপিছত মানে হয়তো বহুত গৰম আছে সেইকাৰণে পাৰিছা। কিন্তু মই মানে এতিয়াও মই জানোনে? ব্লেংকেটটো উৰি আছে। ফেনখন চাৰি দি থ মানে তিন দি থৈ আহিছোঁ।
মই আজি যে গমেই নাপাওঁ জানানে, ওপৰৰ ফেনখন যে দুইত আছিলে।
অ,
কালি ৰাতি তাৰপিছত আৰু মই ভাবিছো তে ওপৰ ফেনখন চলাই নাই চলাই নাই ভাবি আছো তাৰপিছত আজি আৰু মাহীয়ে আহি লৈ পেলাই মানে মইতো বাৰু কুলাৰ লগাই শুম। কিন্তু মানে কি হয় জানা লাইট গ'লেতো মানে অ হেৰি এখন বৰ্ডত মানে হে? হেৰি নাই ন কেটো ইনভাৰটাৰ নাই কিন্তু মানে ওপৰৰ ফেনখন চলি থাকে কাৰণ ইনভাৰ্টাৰ লগত লাইট টো আৰু ওপৰ ফেনখন কানেক্ট আছে অ', কুলাৰ লগোৱা বৰ্ড খন কানেক্ট নাই, সেই তাৰমানে মই ভাবিছোঁ দেই লাইট যোৱাৰ লগে লগে মানে ফেনখন আগতে যিমান স্পীড চলে আমাৰ ইয়াত মানে মই যে তোমাক কৈছিলোঁ চাগে আমাৰ ইয়াত মানে লাইট নথাকিলেহে ভাল।
এ ভাল পাও অ',
সেইকাৰণে হেৰিয়ে নাথাকে ন' পাৱাৰে নাথাকে।
উম, হুম,
উম, ত' মানে এ মই ভাবো দেই লাইট টো গৈছে যদিও মানে ইনভাৰ্টাৰটোও মানে মোৰ ওপৰ ফেনখন স্পীড চলাব পৰা নাই।
উম,
তাৰ পিছত আজি ৰাতিপুৱা যেতিয়া মাহীয়ে ঘুৰাই দিছে মই তেতিয়াহে দেখিছোঁঅঁ যে ও মাই গদ এই এ কি কয় যে কমোৱা বহুৱা যে ধোৱা থাকে যে। সেইটো দুইত থোৱা আছে জানানে।
উম,
এনেই চাৰি মান থাকে, দুইত থোৱা আছে অ' পাঁচ থাকে পাঁচ।
অ', নহয়, আমাৰ মানে ময়ে মানে সেয়া কৰো এই সোমাই থওঁ তাৰ পিছত কেতিয়াবাহে মানে বঢ়াই দিওঁ আৰু মই প্ৰায় কমত কমাত কমাই থৈ দিওঁ আৰু।
আমাৰ মাহী তেনেকুৱা আমাৰ মাহীয়ে বেছি ঠাণ্ডা সহ্য কৰিব নোৱাৰে, আমাৰ মাহী যে এতিয়া বাৰু মাজে মাজে আমাৰ গৰম নুঠিলেও মাহীৰ গৰমতে উঠি থাকে, কিন্তু মানে আগত তে খানাপাৰাত কি হয়? মাহী একেৰাহে ঠাণ্ডাই লাগি থাকে, মোৰ ইমান গৰম উঠে ফেন লাগে মাই উৎপাত লগাও নাই মাহীয়ে নাজানিছিল
নাই এতিয়া হয়তো তোৰ গৰমে লাগিব মানে হেৰি আছে ন' কি নাম আছিল, অ' অ' এতিয়া গৰমে পাব।
এতিয়া বাৰু গৰমে পায়, এতিয়া কুলাৰ এতিয়া যে কুলাৰটো যে আনিলে এতিয়া চাবা দুটা কুলাৰ আনিলে। সৰুটো মোক দি দিলে হাঁ, তাৰপিছত ডাঙৰ সৰুটো মানে প্ৰথমতে শুনিবা মই কৈছো দেই, প্ৰথমতে মই ভাবিছো যে সৰু কোলাৰটোৱে কামত নিদিব হুম
একেইতো দাম পৰে, অকনমানহে ডিফাৰেঞ্চ
নহয়, নহয, দামটো ডাবল পৰে।
ডাবোল পৰিছে?
অ', ডাবল পৰিছে, ফৰ্টি ফাইভ লিটাৰ মূৰটো।
উম,
ফৰ্টি ফাইড লিটাৰত লৈছে সাত হাজাৰ কিমান টকা পৰিছে।
অ',
আৰু আমাৰ যোনটো ডাঙৰটো হয়, সেইটো গোটেই মানে আমাৰ ইয়াত এ হেৰি ন হয় ন' কি আছিলে এইটো, পাৱাৰটো বহুত কম থাকে ন'।
হুম, হুম।
এই পাৱাৰ টোক কি বুলি কয়? মই পাহৰি থাকিলোঁ। ভল্টেজ ভল্টেজ ভল অ', ভল্টেজ তো বহুত কম থাকে! বহুত বেছি কম থাকে বুজিছাঁ!
উম, উম,
ভল্টেজটো কম থকাৰ কাৰণে মানে কিবা এটা পায়! ভল্টেজৰ কাৰণে
অ',
আনিব কাৰণে টানিব কাৰণে ভল্টেজ টো?
উম,
এ কি বুলি কয় মই নাজানো? মানে, আমাৰ মাহঁতে জানিব! অ', ভলটেজটো দাৰ কাৰণে কিবা মেচিন এটা পায় সেইটোও দাম লয়! সেই এশ পাঁচ লিটাৰ নে কিমান লিটাৰ আমাৰ মাহীহঁতৰ ডাঙৰটো! সেইটো মানে সেইটো গোটেই ভলটেজ অনা মেচিন টো হতে মানে কম চে কম হলেও মানে বিশ হাজাৰ মান লৈছে? ওঠৰ হাজাৰ টকা! অকল মানে হেৰিটোৱে কি আছিলে কুলাৰটোৱে!
কুলৰাটো! হুম, হুম!
অ', মানে মাহীয়ে মাহীয়ে কিনা নাই মানে, বুজিলা মামা এজনে মানে কি হ'ল মামা জনে মানে ভাইটি সৰু ভাইটি তো জন্ম হৈছে গৰম পাই থকা বুলি শুনি মানেতো বেয়া লাগিছে ন!
উম, হুম!
আমি আগ দিনাখন সৰু কোলাৰটো কিনি আনিছোঁ পিছদিনাখন মামাই আনি লৈ পেলাই একে ডাঙৰ কোলাৰ এটা দি থয় গৈছে!
তাৰপিছত মাহীয়ে মানে ইমান ৰিগ্ৰেট কৰিছে যে টেৰিকা মই সাত হাজাৰ টকাটো মই এনেই খৰছ কৰিলোঁ এনেকে কৈছে। তাৰপাছত মই মাহীক কৈছো যে হেৰি ঘুৰাই থওঁ আহোগে বলা মানুহ মানু্হটোক কম আৰু বুজাই পাঁচশ টকা এটা কমকে দিলেও হব।
উম,
মানে, ৰ পাঁচশ টকা এটা লোকচান হ'ব! যদিও, মানে ছয়হেজাৰ পাঁচশ টকাটো বাচি যাব নহ এনেই থকাত কেই ই এদিন আনি লৈ পেলাই পাঁচশ টকা এটা হলেও কেলেই কম কে দিম এনেকে কৈছে!
উম
নহয়, নহয়! ইটো ৰুম আছে নহয় তাতে থৈ দিম তোক লাগিব নহয়?
অ', তুমি থাকাও ন তাতে!
অ', মানে মই একেৰাহেতো নাথাকো মই তো গুচি যাম ন?
তথাপিতো আৰু মই মানে কি ভাবিছোঁ! যে এ গৰম দিননো কিমান দিন থাকিব আৰু হয়নে আহাঁ বছৰলে এতিয়া এ কিন্তু এইটো আছে দেই এই সৰু মোৰ আকৌ সৰুটো বেছিকে এ ৱেৰেণ্টি আছে ডাঙৰটো আকৌ এবছৰহে আছে জানানে।
অ
এবছৰ মানে এইটো ছমাহ গুচি যাব এনেই এতিয়া গৰম দিনৰ ছমাহ গুচিয়ে যাব তাৰপিছত ছমাহ ঠাণ্ডা দিন থাকিব তাৰপিছত উৰে ৱাৰেণ্টি কত মোতো তিনি বছৰ মান আছে।
অ এই সৰুকেইটাত থাকে মানে।
তাত ইমান তিন বছৰ এনেকে তিনি বছৰ ৱাৰেণ্টি আছে ডাঙৰটোত মাত্ৰ এবছৰ
সেইটো লোট নোৱা-নলয় চাবাচোন, কেইদিনমান পিছত মানে পানী বেছিকে খোৱা হ'ব নহয়তো হেৰি এইটো ধৰা হাৱাটো কমকে মাৰা হ'ব, সেই আৰু যি য'ত ধৰা কম টাইমৰ ৱাৰেন্টি থাকে বা গেৰেন্টি থাকে গম পাবা সেইকেইটা সোনকালে শেষ হ'ব।
আৰু কমোতো নহয়, এনে আমি চোৱা-আমি চোৱা কোলাৰ বিলাক যে, আমি মানে তাত যে চাইছোঁ যে ডাঙৰ ডাঙৰ কুলাৰ বিলাক, সেইবিলাকো মানে ধৰা তেৰ হাজাৰ, পোন্ধৰ হাজাৰ ইমান দামেই কৈছে হা, মানে তাত কে বেছি কোৱা নাই মানে, আশী লিটাৰ-আশী লিটাৰটোও সেই মানে ন হাজাৰ, তেৰ হাজাৰ, এনেকে কিবা দাম কৈছিলে, আমি মনত-ন হেজাৰ কোৱা নাই। তেৰ হাজাৰ, এনেকে কিবা কিবি কৈছে আৰু।
উম হুম।
হা, কিন্তু মানে, মামাই আনাটো দামী, ওঁঠৰ হেজাৰটো কি কম দামী নেকি? কে পালোঁহেঁতেন তাতকে।
অ'।
আৰু মানে
আজিকালি থাৰ্টিৰ-আঠাইছ, আ অ', টুৱেণ্টি এইট, টুৱেণ্টি নাইনৰ পৰা এ চিয়ে পাই চোন।
সেইটোৱেইতো কৈছোঁ, মানে সেইটো আৰু এইটো মিলালে দেখোন আমি এ চি এটাই আনিব পাৰিলোঁ হেঁতেন উম উম, আৰু এ চি টো লগালে কি হয় মানে জানা, এতিয়া কুলাৰটোতো গোটেই ৰাতিটো তুমি লগাই শুব নোৱাৰে ন, সেই এশ কিমান টনৰ হেৰিটো।
উম।
মোৰটো বাৰু অকমান কাৰণে লাগি থাকিব পাৰে, টেবুল ফেনৰ নিচিনাহে মোৰটো আৰু। মানে নিচিনা নহয় আৰু বক্স টাইপেই, কিন্তু মানে টেবুল ফেনে যিমান হাৱা দিয়ে, মোৰটোৱেও সিমান হে আহা-হাৱা দিয়ে মানে। খালি তাতকে মানে হাৱাটো মানে হেৰি, ঠাণ্ডা আৰু।
উম হুম।
ত' মানে অ' মালিক মালিক আহিছিলে যে, মালিকে কৈছে হেইত তেৰিকা, ইমান দামী কুলাৰটো অনাতকে তোমালোকে যদি এ চি এটাকে লগাই ল'লাহেঁতেন এ চিটো গোটেই ৰাতিটো দিবও নালাগে, এ চি-প্ৰথমতে এ চি টো লগাই ৰুম টো ঠাণ্ডা কৰি, অফ কৰি মেলি শুই থাকিব পাৰিলাহেঁতেন।
তেনেকে মানে তেনেকেও হৈ যায় ন, এতিয়া কুলাৰটো এইটো অকমান দেৰি চলোৱা যদি অফ কৰি দিয়া ৰুমটোতো ঠাণ্ডা হৈ নাথাকে ন? কিন্তু এছ-গোটেই দৰ্জা খিৰিকি মাৰি যদি এ চিটো মানে তুমি আধা ঘন্টামানো চলাই মেলি পিছত ৰুমটোলৈ যোৱা নহয়, এ চিটো বন্ধ কৰি দিয়া পিছতো মানে সেই ৰুমটো ঠাণ্ডাটো চবতে সোমাই যায়তো, উম। কিন্তু মই মানে-মই মানে বেয়া পোৱা নাই, কিয় জানানে এ চিৰ হেৰিটো ভাল নহয়।